হেল্ল'
অ কি কৰি আছা?
অ কোৱা
কি কৰি আছা
অ এনেই বহি আছিলো এ ৰিল চাই আছিলো তুমি কি কৰি আছা
হয় এনেই বহি আছিলো চাহ তাহ খাইকেনে বহিছোঁ।
হয় নেকি?
আহ
আচ্ছা
ভাত চাত বনালে নে?
অ এতিয়া ভাত বনোৱাই নাই বনামহে।
হয় নেকি
অ
বনাবা।
আজি এ মাছ বনাম মাছ বনাম আৰু তোমাৰ মাছ ভাত। সেইবোৰে বনোৱা তুমি কি বনাবা
মই আজি এইটো বনাম আজি। এ ভাতে কেৰেলা।
অ ভাতে কেৰেলা বনাবা নিকি? হয় নেকি কি চব্জি বনাবা নে ভাজি বনাবা।
ভাজি বনাম চব্জি ভাল নাপাওঁ ভাটে কেৰেলা দালি দালি বনাম।
অ আচ্ছা মইতো ভালে নাপাওঁ ভাটে কেৰেলা অলপ মানে টেষ্ট বেলেগ আছে সেইটোৰ মানে
অ তেজটো এটা গোন্ধ এটা গোন্ধ থাকে এটা গোন্ধ থাকে ভাতে কেৰেলা এইটো মানে খ ভ বেয়া নালাগে তোমাৰ ভালে লাগে আগৰ পৰা মানে খাই আছিলো নহয় আগতে মই সৰুত বয়া বহুত বেয়া পাইছিলো ভাতে কেৰেলা
অ এই সৰুতে মই মানে ভাল পাইছিলো মই তোমাৰ অ তোমাৰ সৰুতে ভাল পাইছিলো মানে। তেতিয়া এইটো কোমলিয়া কোমালিয়া টো ভাল লাগিছিলে।
এই ভাটকেইলা খাব লাগে ভাতে কেৰেলা বহুত ভিটামিন বৰ ভাল লাগে মোক। এতিয়া মানে আগতে সৰুতে ভাল পোৱা নাছিলো এতিয়া বৰ্তমান চব খাও মই। এই তোমাৰ পটল চটল চব খাওঁ প তাত ভাল লাগে। বেছি ভাল লগা চব্জিতটো তোমাৰ ব্ৰকলি খোৱা নে তুমি ব্ৰকলি এই বিৰাট ভাল লাগে মোক ব্ৰকলি। অ সেইটো খাইকে বিৰাট ভাল লাগে।
উম উম সেইটো অ খাইছো ইমান মোক ভাল নালাগে সেইটো। তাতছে ভাল তোমাৰ এ কি কয় স ফুলকবি ভাল লাগে তোমাৰ।
উম ফুলকবি ফুলকবি ভাল নাপাওঁ মই।
অ মই ফুলকবি ভাল পাও তুমাৰ এই বকলি আৰু ফুলকবি এনেকুৱা ছেমে থাকে ন। নহয় ফুলকবি। সেউজীয়া থাকে বকলি সেইকাৰণে ভাল নালাগে এইটো খোৱাতো ইয়া টেষ্টটো ভাল নালাগে সেন। তোমাৰ ফুলকবিটো ভাল লাগে তোমাৰ এই ঠাণ্ডাৰ দিনৰত ফুলকবিৰ।
কত ভিটামিন থাকে এইটো তোমাৰ এইটো। ফুলকবি মানে এইটো ব্ৰকলি যি ক'লো থলো এইটোত বহুত ভিটামিন থাকে এইটো। লাগে এনে আমাৰ ঘৰত আনি থাকে এইটো তোমাৰ--। ত' গ্ৰীণ গ্ৰীণ মটৰৰ লগত বনোৱা যায়। কেঁচা মটৰ নাথাকে যে তাৰে লগত ভাজি কৰিক মিলাই কে বনোৱা। ইমান ধুনীয়া লাগে আৰু হেৰিত চিজনত মানে খাব কাৰণে বিৰাট ভাল লাগে। তোমাৰ সেইটো ধনিয়া পাত যে থাকে ধনিয়া পাতো এইটো ছিজন। হয় নহয় অ এইটোতো সময়ত বনাইকে একদম খাই থাকিব লাগে বিৰাট। টেষ্টি লাগে সেইটো খাই থকা যায় এনেই চিজেন বস্তুবোৰতো।
তোমাৰ এই এইটো ধনিয়া পাতৰ তুমি চাটনি খাই পাইছানে।
অ ধনিয়া পাতৰ চাটনিটো তুমি কৰা নহয় যিহেতু। তো ধনিয়া পাত আমাৰ মানে খেতি কৰে নিজাকে খেতি কৰে। তোমাৰ ধনিয়া পাত এইটো তাৰপিছত তোমাৰ বিলাহী। আমাৰ নিজৰ খেতি আছে। খেতি মানে তোমাৰ ধুনিয়া চনিয়া চব লগোৱা যায় আৰু
অ মইতো সেনেকুৱা তোমাৰ এই টাপতে লগাইছো অলপ চলপ
এ টাপত তেনেকুৱা টাপত তেনেকুৱা টাপত তুমি ধনিয়া লগাই লাভ নাই। তুমি কেনেকুৱা ধনীয়া লগাবা জানানে তুমি এক কাম কৰিবা এইটো বাদ যে বা থাকে বাঁহ মোটা কে বাঁহ চাইডে দি ফালি কে। তাৰে পৰা অলপ সাৰ দিকে তাতে মানে ধনিয়া পুলিকে লাইন কে দিবা। আৰু তুমি কেতিয়াও মানে সেইটো ঘৰৰ খাব কাৰণে তুমি কেঁচি দি কাটিবা সদায়। পাতটো কাটি কাটি খাই থাকিবা মানে গছটো মৰি নাযায় সেইকাৰণে মানে কেচি দি সদায়। কেচি ব্যৱহাৰ কৰিবা হেটো পাত চাত কাটিবৰ কাৰণে পানী তোমাৰ সদায় ঘৰত খাই। থাকিব পাৰিবা আৰু সেইটো বিৰাট ভাল হয়। মানে ডাঙৰো হয় আৰু। কি ক দিব নালাগে নৰ্মেল গোবৰ খাৰ দি দিবা।
উম উম তোমাৰ এই ধনিয়া পাত আৰু নৰসিংহ পাত হ। আৰু তুমাৰ আৰু এটা কি কি থাকে এটা এ কি এটা আৰু।
আমাৰ মানে নৰসিংহ পাত আমাৰ ঘৰৰ মানে চাৰিও পিনে নৰসিংহ। গছবোৰ আছেই আমাৰ মানে সেইটো মানে অট'মেটিকলি হয় এইবোৰ। গছ মানে আগতে কিছুমানে লগাইছিলে এতিয়া বৰ্তমানে। নিজে হয় আগৰ পৰাই আছে মানে এতিয়াতো তোমাৰ সেইটোতো পোৱা যায় সেই নাৰ্চ
বিলাহিৰ লগত চাটনি বনাই কিনে খাব পাৰি ভাল লাগে বিলাহীৰ লগত।
এই তোমাৰ নৰসিংহৰ পাতৰ নৰসিংহৰ পাতৰ তুমি শুনা নৰসিংহৰ পাত তুমি বেছিতে পকৰীত ভাল লাগে, তুমি চাটনি বনোৱা যি বনোৱা একো ইমান ভাল নালাগে।প
পকৰিৰ ভাল লাগে উম
পকৰিতো তোমাৰ বেষ্ট হয় নৰসিংহ পাতৰ মই সেইটো খাইকে অ সেইটো আৰু তুমি পিয়াজৰ পকৰি খাবা আৰু নৰসিংহ পাতৰ পকৰি খাবা দুটাৰ মানে টেষ্ট টো তুমি বহুত বেলেগ পাবা কিন্তু নৰসিংহ পাতটো বিৰাট ভাল লাগে তোমাৰ খাই থাকিব পাৰি এইটো পাদিলতা খাৱ নে তোমালোকে?
অ পাদিলতা অ অ এই ভেদাইলতা অ অ অ খাওঁ। তোমালোকে পাদিলতা বুলি কোৱা নেকি? অ আচ্ছা, মানে এইটো গোন্ধ মানে অলপ এইটো থাক ন সেইকাৰণে আৰু আমি ভেদেল বুলিও কওঁ। ভাল লাগে সেইটো খাই কিনে মানে এইত তুমি মাছ লগত জোল খালে
হয় হয়
মাছৰ লগত জোল বনাই খাওঁ কিয় হাঁহি আছা মানে তুমি এইটো ক কলা ন এনেকুৱা লাগিবই আৰু মানে গোন্ধটো থাকে মানে আমি ভেদাইলতা কওঁ সেইটো মানে মাছৰ লগত জোল বনাই ভাল লাগে এইটো খাই কিনে গুন্ধ থাকে কিন্তু মানে ছিংগিলে বহুত গ গোন্ধ থাকে এইটোৰ
এনে ভাত ভাই মাছৰ লগত বনাই কিনে খালে ভাল লাগে আৰু সেইটো তোমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয় কিন্তু বেছি খোৱাতটো ভাল নহয় তোমাৰ হাই প্ৰেছাৰৰ কাৰণে
হাই প্ৰেচাৰৰ কাৰণে মানে ভাল নহয় সেইটো আৰু ল' প্ৰেচাৰৰ কাৰণেও ভাল নহয় তোমাৰ এইটো
সেইটো সেইটো ঠিকে ক'লা তিটিকলাও তোমাৰ বহুত ভাল ল' প্ৰেছাৰৰ কাৰণে তোমাৰ বেয়া হয় তোমাৰ তিতাকেলা ল' প্ৰেছাৰৰ কাৰণে বেয়া হয় হাই প্ৰেছাৰ কাৰণে বৰ ভাল অ তেতিয়া কেৰেলাটো তোমাৰ অ তিতা কেৰেলাটো তোমাৰ বেছিকে খাব লাগে তুমি কোৱা নে তিত কেৰেলাটো?
অ অ খাও এই ভাজি কৰি খাও তিপ চব্জি বনাই খাওঁ চব্জি খাইছা নাই তুমি তিতা কেৰেলা?
খাইছোঁ তুমি খোৱানে ভাজি বেছি ভাল লাগে অ চব্জিতো ইমান ভাল নাপাওঁ তুমি চাটনি খাই পাইছা নে কেতিয়াবা?
অ তিতিকাৰা চাটনি তোমাৰ আলু পিটিকা আলু
এ তুমি এইটো এনেকুৱা নবনাই তিতা কেৰেলা চাটনিটো তোমাৰ কি কৰিব লাগে জানেনে? এনে আলুৰ লগত পিচিলে তুমাৰ হেনেকা ভাল নালাগে শুনা কথাটো আগত তুমি কি তিতা কেৰেলা টো আগত বইল কৰিবা বইল কৰিলে ধুনীয়াকে বইল আলু লগত।তুমি অলপ তেল দি কে জিৰাৰ লগত এনেই ঢালি দিবা আৰু যেতিয়া হেইটো কৰিবা না তেলত গৰম কৰি দিবা নহয় তেতিয়া আকৌ গৰম গৰমটো মচি দিবা
অ হয়নি সেনেকুৱাই খাও মই পিটিকা বনাই খাওঁ তোমাক আৰু তোমাৰ তিতে কেৰেলা তোমাৰ অলপ বইল কৰি কিনে তুমি গ্ৰাইণ্ডাৰত মাৰি কিনে চাটনিও খাব পাৰা
অ সেইটোও হয় বাৰু তুমি এনেকুৱা খোৱা ভালেই কিন্তু তুমি তেনেকুৱাকে খালে আৰু বেছি ভাল লাগে। এনে গ্ৰাইণ্ডৰত তুমি এনেকুৱা তিতেকেলা জুজ বা নিম পাত জুছ সেইবোৰ জুছ খোৱা নে?
অ মই খাও মই তিতা বৰ ভাল পাওঁ সেইকাৰণে মই তোমাৰ নিম পাতাৰ তোমাৰ নিম পাতৰে জুজ খা তোমাৰ তিতে কেৰেলাৰ জুচ খাও এল'ভেৰাৰ জুচ খাও সেইবোৰ তিতা থাকে কিন্তু মানে স্বাস্থ্যৰ কাৰণে ভাল হয় ন সেইকাৰণে উম উম খাও অ তোমাৰ এই ভাল নালাগিল অলপ চেনি দি দিবা চেনি
এই তুমি তেতিয়াহেলা নাম মোৰ দাঁতটো মানে কৰিকিৰিয়ই উঠে আগৰ পৰা মে খোৱা অভ্যাস নাই নে এ ইমান মানে খোৱা নাই আগতে সৰুতে মা মানে আগতে শুনা না আমাৰ অ মধুৰি আমৰ পাত যেতিয়া আমাৰ সৰুতে পেট বেয়া হৈছিলে মায়ে মানে কৈছিলে এ মধুৰামৰ পাত খা মধিৰামৰ পাত খা ত এতিয়া বহুত খাইছিলোঁ এতিয়া মানে তেতিয়াৰ পৰা মানে অভ্যাস আছে মানে সেইটো মানে খোৱা মধুৰি আমৰ পাতটো এতিয়াও ভাল লাগে কেতিয়াবা খোৱা যায় আৰু তেনেকুৱাকে তেনেকুৱাকে খোৱা যায় মধুৰি আমৰ সেইবোৰ মানে খোৱা যায় আৰু সেইবোৰ মানে সেইটো মেডচ অ মেডিচনৰ কাৰণে বৰ কাম আহে ন তেতিয়া কেতিয়াবা মেডিচন পোৱা নাযায়। ফটককে সেইবোৰ খালে মানে তোমাৰ পেটটো ভাল হয় আৰু তুমি বেছিকে মদিৰাম খালে সেইটোও তোমাৰ শৰীৰৰ কাৰণে সেইটো কৰে সেইকাৰণে মানে আমাৰ আমাৰ কিছুমান বস্তু আছে ভিটামিন বস্তু যিহেতু লিমিট হিচাপে খাব লাগে।
অ ঠিকে ক'লা সেইটো টো ।
আঠিয়া কল আঠিয়া কলত চিনি পোৱা নে তুমি এই মোতা মতা হয় অ সেইটো । কলটো মোক আগতে বিৰাট ভাল লাগিছিলে সেইটো কল খালেও তোমাক মানে । যিহেতু হ হাকাত ডাইট হৈ যায় সেইবোৰ ভালেই হয় সেইবোৰ খাব লাগে ।
আৰু তাৰপিছত তোমাৰ যেনেকুৱা । অ হয়, আমাৰ ঘৰত কল-গছবোৰ আছে। বিভিন্ন ধৰণৰ যেনেকুৱা চেনী ক আছে মালভোক কল আছে, তাৰপিছত তাৰ পিছত, আহ' কি বোলে মুনোহহা কল আছে। বি, বিভিন্ন ধৰণৰ কলবোৰ আছে। আৰু তাৰপিছত তাম মানে আমি খাওঁ এইবোৰ, আৰু তোমাৰ এইটো আমাৰ ঘৰত মানে বেছিকে লাগা কলটো হ'ল জাহাজী কল। জাহাজি গ'লটো মাৰ্কেটতো দাম বেছি, আৰু তোমাৰ বেছিকে খোৱা যায় আৰু মাৰ
উম চেনী খাও, চৰি চেনী কলো খাই ভাল লাগে।
চেনী কলটো ইমান ভাল নাপাওঁ মই য যিহেতু মা এইটো জাহাজি কল জাহাজি, জাজী কলো দু দুইপ্ৰকাৰ থাকে ত, জাহাজী কলটো বেছি ডাঙৰ নহয়। এই সৰু সৰু আইতো থাকে নহয়, কিমান ধুনীয়া লাগে সেইটো কলগছ আৰু সেটো দেখিছে নে তুমি,?
কল খাইও ভাল লাগে।
উম মালভোগ কলো খাই ভাল লাগে, আৰু চেন কল খাইও ভাল লাগে। তোমাৰ সৈটো, সৰু সৰু হা হাইটৰ যে জাহাজী কল আছে তোমালোকৰ
খালে পেট বিষাই ন?
অ আছে ৰে, এই কল মানে কল বস্তু বেছিকে খাব ন পায়, আ পেট বিষাই, দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া, ধন্যবাদ।
দিয়া ।
উম'